হেল্ল'।
অ কোৱা।
কি কৰি আছা?
এ মই যাওঁ ৰবা অলপ শ্বপিং কৰিবলৈ
হয় নেকি? ক'ত যাবা?
অ এনে বিশাল মাৰ্কেট যাও আৰু কিবা ড্ৰেচ বোৰ লবলে।
আচ্ছা তুমি ক'ত ক'ত শ্বপিং কৰি বেছি ভাল পোৱা।
হয় মই শ্বপিং কৰি মানে যেনেকুৱা এনে মাৰ্কটিঙত যাও আৰু যেনেকুৱা শ্বপিং বেছিভাগতো মই অনলাইনে কৰো যেনেকুৱা ড্ৰেছবোৰ লাগে ন। এ ড্ৰেছবোৰ আমি অনলাইনে মানে লোৱা যায় আৰু যেন সে কাৰণে বা মানে যেনেকুৱা চবজি হওক। মানে ফাষ্টফুড কিবা কিবি ল'বলে দোকানত যাওঁ কিন্তু বেছিভাগ মানে শ্বপিং কৰিব ড্ৰেছ বোৰ মানে মাৰ্কেটতে যাও মানে মাৰ্কেট য়া অনলাইন কৰো আৰু।
অ কোনটো মাৰ্কেট? কোনটো মাৰ্কেট যোৱা?
মই এনে যাওঁ আৰু অনলাইন মান যেনেকে ফ্লিপকাৰ্টত হও অনলাইন শ্বপিং কৰো তাৰপত যেনে বিশাল হওক মানে য ক মিন্ট্ৰা এনেকা ক'ৰবাত ক'ৰবাত যাওঁ আৰু তুমি?
আচ্ছা মইতো এনে বেছি গণেশগুৰি মানত যাওঁ আৰু বিশালৰ পৰা লও। এনে আজি কি লব ভাবিছা? হেল্ল'।